অহ কি কইছা অ কি কই আছা।
এ আছো দিয়ক আপুনি?
অ মও আছো দিয়া এতিয়া ভাতিবেলা অকমান খোজ কাহি আছো চোতালতে অহ অ কবালে গৈচিলা বোলে আহিলা?
অ অ তাতে বৰষ
ফুৰিবলৈ
অ আহিলো আহিলো।
অহ
বৰষুণ পৰিছিল যে বোলো হেৰি আপোনালোকৰ ফালেও পৰিছেনে?
নাই নহয় এইফালে পৰা ধইহে আছে।
অ পৰা নাই ন। অ আমাৰ এইফালে অ এফালে পৰিলে আক।
অ ইয়াত পৰা নাই ধই আছে উম
পৰিলে মানে গৰমটোৱে ঠাণ্ডা পেলাই দিলে আউ।
ভালে হৈছে আমাৰ এইফালে গৰম উঠি আছে একে গপ গপকে। বষন নপৰিলে উম, কিবা মন দি চাব গৈছ ছিলা নেকি।
অ এই তাকে অকমান আহিলো মন্দিৰৰ পৰা অকমান সেৱ সৎকাৰ কৰি।
অ
অ তাকে
অ ৰাতি পাই গৈছা আউ।
অ, ৰাতিপুৱাই অ, ৰাতিপুৱাই গ'লো ৰাতিপুৱাই গ'লো। তাৰপিছত হেৰি নহয় এই কি বুলি কয় আপোনাৰ এই ভাল হৈছে নে নাই গা?
তাই নাই ন ভালে পোৱা নাই দেখোন।
অ'।
জ্বৰতো বাৰু কমিছে পায়খানাটো কমিছে এতিয়া কিবা পেট ৰ বিষ হৈ থকা হৈছে দুটাৰ তিনিবা মান পেটটো অ, গেছ ঔসধ খাই আছে যে
অ, অ।
ঔসধ সোপা কাৰনে গেছ উঠিছে নেকি।
অ, হব পাৰে চাগে অ'।
উম, টেবলেট টেবলেট এটা খাই ছিলে কিন্তু টেবলেট এটাই কামত নিদিব বেজি দিব লাগিছিল। ছিলে হয় এতিয়া বাইকো গ'ল গৈ বেজি দিয়া মানুহ নাই নহয়।
অ, অ, নহয় অ, খোৱা বোৱা কিবা খোৱা বোৱা কৰিছানে নে নাই?
অ' ন খোৱা বোৱা অকমান কৰিছে বাৰু ভাত কেইটামান খালে দুপৰীয়া।
অ', অ', ভাত কেইটামান খালে।
অ'।
নহয় এইকেইদিন যে তেনেকে খোৱা বোৱাটে তেনেকে কৰা নাছিলে এতিয়া কৰিছে।
অ', অ', অ', অকনমান খাইছে। ভালকে খাব পৰা নাই আৰু
অ', মোৰ সেই ছোৱালীজনী কৈছিলো যে হেৰি হৈছে বুলি অ', তাইকো সেই তেনেকে তেনেকেইে আছে মানে হেৰি মানে কথাটো তাই মানে চে শ্লেছ হৈ গ'ল যে। সেইটো কাৰণে কথাবোৰ ক'লে এতিয়া মানে কিবা লেবা লেবি এনেকুৱা ৱা টাইপত কথ কেইটা কৈ আছো অকমান
অ', অ', অ', মাত ওলাইছে যদি বাৰু ন। ম আছ মাততো নোলালেতো ভয় লাগি থাকে নহয় ন, অ', অ'। উম, এতিয়া আই চি ইউতে আছে আৰু।
সিহঁতৰ তালৈ গৈ খবৰ এটা ল'বলে যাব লাগিব।
অ', আই ছি ইউতে আছে আৰু।
অ', তাতে ৰাখিছে মানে সম্পূৰ্ণ সুস্থ হোৱা নাই যে এতিয়া।
অ', নহয় তোমালোকে সেইফালে গল চাব দেচোন আহোতে সোমাই পেলাই চাই আহিব পাৰা ন'।
নহয় নহয় এ হেৰি সেইফালে হেৰিটো বেলেগ হৈ যায় চাইদটো বেলেগ হৈ যায়গে যে।
চাইদটো বে হয় ন।
অ', মই বোলো সে চাগে গৈছা নেকি বোলো
অ', নহয় নহয় চাইডটো বেলেগ হৈ যায় আকৌ এনেকে ভাল ভাল নালাগে নহয় তেনেকে হা?
অ', আলহি ঘৰতে ভাত খাবা আৰু।
অ', অ'। তাকে আক' এনেকে ক'বা পৰা গৈ পেলাই তেনেকে সোমাব ভাল নালাগে নহয়। মাৰ হৈ থকা অৱস্থাত ন আহোতেও সোমাই আহিবলৈ বেয়া লাগে মন্দিৰলৈ অহা কথা। আকৌ অ', আকৌ যাওঁতেও মানে বেলেগ মানুহো আছে। সেইয়া মানুহো অশান্তি পাব পাৰে ন' তেনেকে হস্পিতালত সোমাই অ', তাক তাকেহে অসুবিধা পাব বুলিয়ে মানে হেৰি নকৰ মই কাইলেহে এপাক চাগে অ' অকলে গ'লে একো কথা নাথাকে, সোমাই অ', পাৰিলোহেঁতেন।
উম, এতিয়া লগৰ মানুহব টো বেলেগ মানুহ আৰু দিগদাৰ হ'ব, আকৌ চ'ব মানুহ ৰৈ থাকিবও বেয়া পায়। ন' অ'।
এতিয়া মানে হেই কাইলৈকে আহিম আৰু এপাক দুপৰীয়াতে। তাইক স্কুললৈ পঠিয়াই পেলাই পাওনে কেনেকে পাও নে দেউতাকে পৰহিলেহে আহোনে পৰহিলে পৰা আকৌ দেউতাকৰহঁতৰ স্কুল। বোলে বন্ধ হ'ব নহয় অ', গৰম বন্ধ অ'। ইহঁতৰ আকৌ বন্ধ নিদিয়ে দহ দিন মান বোলে খুলিব। তাৰ পিছতহে বোলে বন্ধ দিব।
অ', সিহঁতৰ হেৰি যে, সিহঁতৰ প্ৰাইভেট স্কুল। অ', প্ৰাইভেট স্কুল বহিব বোলে অ'।
বেমাৰ-আজাৰ দেখি পেলাইচোন ল'ৰা-ছোৱালী স্কুললৈ পঠিয়াবই মন নাযায় ন' ইমান বেমাৰ আজাৰ হৈছে। বন্ধ দিব লাগিছিলে মই সিদিনাখন তাকে প্ৰিঞ্চিপাল ছাৰক ক'লো।
অ', তেতিয়া ঘৰতে চেফষ্টি হৈ থাকিলে হয়।
মই তাকে সেদিনাখন প্ৰিঞ্চিপাল ছাৰক ক'লো বোলো ছাৰ এনেকে তেনেকে বেমাৰতো ইমান বেছি হৈছে মানুহৰ, ডাঙৰ সৰু চিন নাই, গতিকে বোলো আৰু তাতে এইটো ভাইৰেল জ্বৰ স্কুলখন বোলো বন্ধ বন্ধ দিয়া নেকি এক তাৰিখৰ পৰা, তাৰপা চাৰেও যিখিনি কথা ক'লে সেইখিন নি ঠিকে আছে বাৰু চাৰে কৈছে এতিয়া চোৱা তোমালোকে বুজি পোৱা মানুহ গতিকে, তোমালোকে মাহেকীয়া ফিজটো আমি বাকী সকল শিক্ষকক আমি মাহত দিবই লাগিব। কিন্তু কিছুমান হেৰিয়ে যে বুজি নাপায় সেইটো। গাৰ্জেন্তে বুজি নাপায় এদিন ও ক্লাছ হোৱা নাই যেতিয়া কিয় পইচা দিম।
উম।
সেইটো কাৰণে পইচাটো দি দিব নিবিচাৰে কাৰণে এতিয়া মানে আকৌ তেনেকে আমি কৈছে স্কুলখন খুলিবলগীয়া হয়। গতিকে কথাটো হ'ল সেইটো এতিয়া আমি আমাৰ পকেটৰ পইচা ভৰি পেলাই স্কুলখন চলাব নোৱাৰো।
অ', সেইহটো আকৌ গাৰ্জেণ্টৰ গাতে দোষ ন'?
সেইটোৱে সেই কিছুমান মানে কিছুমান বুজি নোপোৱা মানুহৰ কাৰণে মানে গোটেই ল'ৰা-ছোৱালী খিনি অকন কষ্ট ভুগিব লাগে আৰু তাতে এতিয়া ইমান গৰম ন' এই ৰ'দ এই বৰষুণ ল'ৰা ছোৱালীৰ বেমাৰ এনেও হ'ব।
অ', বহুতৰ বেমাৰ হৈছে আৰু বেমাৰী ওচৰত থাকিলে তেতিয়া চোন
টকা ছশ
পতকে ন'?
তাকে টো তেওঁলোকে যে টকা চশ দিবলৈ টান পায় মাহেকত। সেই মাহেকত কিন্তু বেমাৰ এটা হ'লে কিমান হাজাৰ হাজাৰ যাব। চহা ছশ ঠাইত ছয় হাজাৰ যাবগৈ হয়নে? সেইটোকে বুজি নাপায় মানুহখিনিয়ে গ'ম পাইছে নে?
উম।
মানে এতিয়া কৈছে খুলিবই আৰু স্কুল নহ'লে কৈছে হেৰি হ'ব নহয়, আৰু তাইয়ো ক্ষতি কৰি থাকিলে ক্লাছ খিনি কৈছে আগুৱাই গুচি যাবগৈ তাই সেইখিনি আকৌ নে নাপাব সেইটো কাৰণে কৈছে, অ' নেপাব। সেইকাৰণে কৈছো এতিয়া তাই ক্ষতি কৰিলেও নিজৰে লষ্ট হ'ব ন? গতিকে কৈছে চাই বুজি পেলাই পঠাবা আৰু, কিবা অসুবিধা থাকিলে কৈছে নালাগে পঠাব। বেলেগৰ পৰা সেইখিনি লৈ ল'লেই হ'ল, যদি অসুবিধা নাথাকে কৈছে পঠাবা আৰু। তেনেকে ক'লে, তাৰ পিছত সেয়া মানে। কিনো ক'ম আৰু তেনেকে কোৱাৰ পিছত।
এতিয়া ধৰি লোৱা তেনেকে এদিন ক্ষতি হ'লে মানে বহুত খিনি ক্ষতি হৈ যায় ন, উম উম আৰু লগৰ বিলাক আজিকালি নিদিয়ে নিদিয়ে নহয়, অ' ইজনে সিজনক দিবলৈ টান পায়। আগৰ দিনত তেনেকুৱা আৰু এদিন নগ'লে বহি খন দি দিয়ে লিখ লিখি ল, মই লিখিলো তই নাহা দিনা মোৰ বহি খন নে আৰু লিখি ল। আজিকালি নিদিয়ে তেনেকে। চালাক হৈ গ'ল, তাৰমানানে মই বেছিকে পাওঁ তই কমকে পা সেইটো। উম।
কিন্তু কিন্তু এই ল'ৰা এটা আছে তাৰে ৰোল নম্বৰ এক নহয়।
অঁ।
তাক আকৌ কোৱাৰ লগে লগে তাক মানে যদি কওঁ তাই অসুবিধা হ'ল তুমি দি দিয়াচোন।
অ', অ', অ'। নহয় এদিন বাৰু দিব ন এদিন বা এইকেইদিন অসুবিধাৰ কাৰণে দিছে। তই সদায় যদি দহ দিন কে ক্ষতি কৰে, তাইক নো ক'ত কিব ন'? অসুবিধাও হয়।
অ', তুলনি হোৱা কেইদিন আকৌ ব্ৰত ব্ৰত আছিলে নহয় তাইৰ ষোল্ল দিন। তাৰপিছত হোৱা কেইদিনতো বিয়া দিনা হোৱাৰ পৰা যাব নাপালে আৰু। ধৰক আকৌ ৰাতিপুৱাই হ'ল, তাৰপিছত আকৌ ধৰক ষোল্ল দিন ব্ৰত আছিলে তেনেকে গৈ বহুত কেইটা দিন ক্ষতি হ'ল নহয়, সেই ক্ষতি হোৱা দিন তেতিয়া কিন্তু ল'ৰাটোৱে ডেইলি ফটো মাৰি মাৰি দি পঠিয়াই মানে, একেলগে দিলেও তাই লিখিবলৈ টান পাব যে, ডেইলি তেনেকে ফটো মাৰি মাৰি দি দি পঠায় আৰু, সেইখিনি সেই তেনেকেই লিখিলে। লিখি কৰি ল'লে, পৰীক্ষালৈ এতিয়া ধুনীয়াকে মানে সেইখিনি হৈ গ'লগৈ আৰু।
উম, তাই যে পৰীক্ষাৰ আগতে হৈ ওঠিলে তোলনি ভাল হল ন? পৰীক্ষা কেইদিন নপঢ়িলে যে তোলনি হ'ল অ'।
হোৱাৰ কাৰণে ধৰক সিহঁতৰও মাক-বাপেকে বুজি পাই পেলাই দিবলৈ দিছে। কিন্তু এতিয়া আকৌ এনেই ক্ষতি কৰি থাকিলে আকৌ দিবলৈ সিহঁতকো নিদিব নহয়। তোমালোকে যাবা স্কুললৈ, সিহঁতে নাযাব কিয় দিবা? এনেকে নকব? তেনে অ' সেইয়াই, সেইটো কাৰণে তাকে কৈছো আজি এতিয়া হেৰি কৈছো তাই গা টো চোন চৰ্দি-চৰ্দি হাচি মাৰি আছে। আছে বোলো যা।
হয় দে, তাতে ঠাণ্ড হেৰি বতাহত গৈছে ন' গাড়ীত? বতাহ সোমালে হয়ে অলপমান কাঁহ হাঁ‌চি-চাঁ‌চি। অ', তেওঁ অকমান জ্বৰ উঠিলে ঔষধ পাতি খুৱাই দিবা।
খুৱাই দিব লাগিব, তাকে দেউতাকক কৈছো আনিবলৈ মোক বোলো চৰ্দি লগা ঔষধো আকৌ জ্বৰ-চ্বৰো উঠিব পাৰে বোলো ঔষধ লৈ আহিব।
উম, টান হোৱালে নাথাকিবা, এতিয়া মানে এনেকুৱা হৈছে ভাল হব ভাল হ'ব কৰিলে মানে টানহে হৈ গৈ আছে।
তাকে অ,
আৰু এই জ্বৰটো বহুত বেয়া।
বহুত বেয়া এইবাৰ জ্বৰতো বহুত বেয়া নিজে এতিয়া পাইছোয়ে নহয়, দুই তিনিগৰাকী মানুহক দেখিছোৱে নহয় একে পেলাই দিয়ে হেই এনেকুৱাকে হয়।
উম, মই এতিয়া ঠিকে আছোং আ দেখাকে ন অ, কমখন
ত' এতিয়া তাই তো তাইয়ে আক
উম, চিন্তাও তাতে ন'?
উম,
চিন্তাও কি হব কি কং, কি নকওঁ এইবিলাক
অ, ইটোও খুৱাব নোৱাৰি, সিটোও খোৱা ভয়ো লাগে।
অ,
খোৱা বোৱাও ভালকে নকৰে ন' ইফালে জ্বৰ-চৰ ও উঠি থাকে হয় দিয়ক।
উঠি থাকে, এপিলে লেট্ৰিন হে হ'ব- পেটৰ বিষহে হব, বহুত দিগদাৰ।
তাকে।
উম, সেইকাৰণে অকমান হওতেই চিকিৎসা কৰিবগে লাগে। উম, এই বেছি হ'বলে চাব নালাগ বেয়া উম-উম লগতে ঔষধটো খোৱাইৱে দিবা।
অ, বাকী ঘৰত আৰু ইহঁতগিজনী ভালেই নহয় ন'
অ', সিহঁত গিজনি ভালে বাউ
অ', অ', অ' বাৰু
এ সি নাউ ন আহি আছা অ'। দিয়া, হ'ব দিয়া বাৰু ন', অ', অ'।